উম,
হেল্ল',
কি কৰিছে?
এ আছোঁ ভাত বনাই থৈ পেলাই
অ' মাতো অহা নাই নেকি? অ',
লল
অ-অ-অ,
তই বনালি?
মই বনালো তাৰপিছত তাত নাম ভ বনালোঁ তহঁতৰ তাত ভাগৱত, পাট হৈ আছিলে নেকি?
অ' আজি ভাগৱত পাঠ হৈ আছিলে। তই কেনেকে গম পালি?
না মানে মাইক ত মাতো আহি আছে যে এ শুনিছো।
উম, অ-অ আজি আজি এতিয়া অ' আজি শেষ ছিলা তিনিদিন ন আছিলা আজি- আজি
অ',
নেটৱৰ্কটো ভালকে পোৱা নাই।।
মাততো অহা নাই ফোনে কাটা যাব।
এ মই শুনিয়ে আছো ধুনীয়াকে তোৰ মাতো, মই তোৰ মাততো ধুনীয়াকে শুনি আছোঁ। ভাত কিহা বনালি বোলো?
ভাত এ দালি বনালো তাৰপা আকৌ হেৰি অ' ৰঙালাও আগ ভাজিলো আৰু ভেন্দি ভাজিলো সেয়াই।
অ-অ ৰঙালাও ভাজি খাই কেনেকুৱা লাগেনো?
ভাল লাগে তই খাই পোৱা নাই জানো?
নাই মই এইবিলাক কৰি থাকিবলৈ সময়ে নেপাও আৰু। কি কি কেনেকা ভাজ, আলু দিয় নে?
আলু এটা দিও তাপা উম নহৰু আদা অকন দি তেল মাৰি পেলাই জালুকদি অকন পিচি দিওঁ আৰু। তাৰপিছত আকৌ হেৰি কও কি বুলি কয় সাৰ দিও বনাব পাৰি।
অ অ পানী পানী দি অ
নাই অ মই আজি সাৰ দি বনোৱা নাই দালি কেইটামানো দি দিছো ধুনীয়াকে একেবাৰে ভাজি টাইপৰ বনাইছো আৰু। দালি এখন বনালো। অ তেনেকেও পাৰি কিন্তু মই দালি অকণো বনাইছোয়ে নাখায় যে যিতি।
অহ অহ।
উম।
মই সেইহে আজি আলুপিতিকা ভাত খাম।
অ পানী দিয়া ভাত নে?
নহয় গৰম ভাতে আলু পিটিকি ল'ম আলু বিলাহী এনেকে পেলাই পিটিকা বনাম। তাত শুকান জলকীয়া দিম জ কিয়াও পুৰি পেলাই দিম নহৰু পুৰি পেলাই দিম দি পেলাই এনেকে পিটিকিম নহয় তাৰ পিছতে পিটিকি পেলাই সেয়াই তেনেকে নিমখ তেল দি ভাত খাম।
অ তেনেকে ভাল লাগে দে।
অ আজি তেনেকে খাম বোলো।
অ
এনে একো কৰি নাথাকোৱা হে ভাতগাল খাবলৈও মন নোযোৱা হৈছে। বনাই বনাই এলাহো লগা হৈছে একেগালকে সদায়।
উম হয়দে। তাৰপিছত হেৰি উম উম কি বুলি ক ইহঁতৰ পৰীক্ষা কেতিয়া শেষ হ'ব আজি শেষ শেষ হ'ব নে অ কাইলৈ শেষ হ'ব নে? অহ আমাৰ ইহঁতৰ কাইলে শেষ হব।
অ
অ আমাৰ এহত কাইলৈ শেষ।
অ পৰীক্ষা কেনেকুৱা হৈছে বোলে?
পৰীক্ষা গৈছে আ বৌ ভালেই হৈছে বুলি কৈছে বহি দিলেহে গম পাম।
অ বহি দিলেহে গম পাই যামা এতিয়াতো ভাল ভাল কৰি থাকিব হয়। যেতিয়া বহি দিব পোৱা যাব।
এ অকমান উঠিল অ।
মই তোৰ মাতটোো ধুনীয়াকে শুনি আছো বুজিলি
উম তই কিবা এটা কৰ আকৌ নুশুনা হয় যাওঁগৈ যে নুশু শুনো মানে মাতো অহা
অ ধুনীয়াকে শুনি আছো হে কি বুলি কয় এয়া এতিয়া কি গম বন্ধ দিব যে কৰ'বাত যাবি নে ফুৰিবলে
ফুৰিবল ে এবাৰ ঢেৰ জেগা যাম বুলি ভাবি থৈছো
ক'ত ক'ত যাবি
এবাৰ শ্বিলং যাম বুলি ভাবিছো তাৰপিছ তাৰপাছত আকৌ হেৰিলৈ যাম গুৱাহাটী যাম গুৱাহাটীৰ পৰা এফালে শ্বিলং যাম চাগে ফুৰিবলৈ চেয়া আপোন যেি চাব লাগিব গৈ এই দেখা নাই নহয় চাৰ আপোন যে এলিফেণ্ট বক্স ক্স সেইবিলাকত দেখাই আহিব লাগিব আমি তাৰ সৰুতে যোৱা মানে
উম উম
এতিয়া নাই নহয় যোৱাত দেখাই আনিব লাগিব।
কি?
এ আমি তিনিটা যাম আহ গাড়ী চাড়ী ভাড় কৰি নেজা নেযাওঁ আও।
অঁ অঁ। এনে তাত কি কি চাব লগীয়া জেগা আছে নো?
লাইন গাড়ীত মানে হেৰিত টাটা চুমু সেইবিলাকত গৈ থাকে নহয় এনে সেই গাডীবিলাক সৰু সুৰা গাড়ীতটো ডাঙৰ গাড়ীও যায়।
অঁ অঁ। ইহাত কি কি চাব লগগীয়া জেগা কি কি আছে?
সেয়া কোৱা নাই নেকি আগতে সৰু সৰুতে মানে আগতেই মই সৰু হৈ থাকোতে যোৱা। এতিয়া যোৱা নাই মানে। এতিয়া আকৌ বেলেগ কৰিবও পাই নাজানো গ'লেহে গম পাম আৰু আগতেতো চেৰাপুঞ্জী চালোৱে। তাৰপিছত আকৌ হে এলিফেন্ট ফক্ চালো তাৰ পিছত পিছত আকৌ আৰু কিবা কিবি চাই আহিছিলো এতিয়াহে পুলিচ বজাৰত যা গচোন বজাৰ বজা তাত ভাল লাগে কৰি।
অ।
শ্বিলঙত তাৰপিছত হে গুৱাহাটীখন দেখাম তাৰিখ চিৰিয়াখানা সৰুতে দেখাই এতিয়া ডাঙৰ হলে এতিয়াহে বুজি পাব হয়।
অ এতিয়া চিৰিয়াখানা চাব লগীয়া জেগাও বহুত আছে।
অ তাই এতিয়া সৰুতে দেখাই এতিয়া পাহৰিলে এতিয়া এতিয়া চালে তেতিয়া ডাঙৰলৈকে আগলৈকে মনত থাকিব।
উম উম উম। আকৌ হেৰিও যাব পাৰি কাজিৰঙাও যাব পাৰি কাজিৰঙাতো বহুত জেগা আছে, এতিয়া- আমাৰ ই অসমতে ইমান ধুনীয়া ধুনীয়া জেগা আছে চাবলগীয়া হয়। অ বাহিৰৰ পৰাহে মানুহ আহি আমাৰ অসমত যেতিয়া চাই আহি জেগা হয়নে? এতিয়া আমি অসমতে থাকি পেলাই আমাৰ অসমখন ভালকে দেখা পোৱাই নাই।
আহঁ। হে এবাৰ নাযাও আহ এবাৰ অ এইবাৰ সেইফালে নাযাওঁ। যাওঁ আহ এইবাৰ এফালে যাওঁ আহ পিছত যাম সেইফালে।
অ অ।
আকৌ মই নতুনকে হেৰি কৰাও যোৱা নাই নহয় বৰদোৱা যে থান যে নতুনকে হোৱাৰ পৰাা যোৱি নে সিহাতো যাব মন গৈ আছে।
আহ।
তাত যাব লাগিব আৰু কেতিয়াবালে কেতিয়ানো পাও আও।
অ হে উম ভগৱানে নিলেহে যাব প যাব হয়।
আহ।
তেওঁ নিব লাগিব তেতিয়াহে যাব পাৰিবি।
উম তাৰপিছত মৃত্যুঞ্জয় মন্দিৰক গৈ পাইছনে?
মই এই বনাই থাকোতে তেতিয়াই যোৱা এতিয়া এনেই যাম যাম ভাবি আছো। জাম আওঁ এদিন আও।
অ মই যোৱা তিনিবাকে গ'ল। এতিয়া যোৱাত মই তিনিবাৰে গৈছো। কিন্তু মই ভিতৰহে সোমাই পোৱা নাই বাৰু।
কিয়?
মেলাত গ'লো হয় দুবাৰ মেলাত গ'লো ইমান ভিৰ হয়। ৰাতি যাওঁ বাহিৰতে চাকি তাকি লগাও আৰু গুচি আহো। তাৰ পিছত এবাৰ আকৌ দিনত গৈছিলো নেকি।
উম।
গৰমৰ দিন আছিলে এক মানে বহুত লাইন মই একে লাইন বহুত হৈ আছে যে। নাই ভিতৰত নক সোমাও আৰু বোলো দে পিছত আহিলে সোমাও ক সে কষ্ট কৰিব পাৰিব লাগিব কষ্ট কষ্ট কৰিব নোৱাৰিলো আৰু ভগৱানক হৈও আও
সেইটোেইটো।
উম তেতিয়া আকৌ তাইও সৰু বা তাইও সৰু নহয়। গায় ইমান টাইম ৰ'দত থাকিব নোৱাৰিব যে
উম।
সেইটো কাৰণে মানে এ বোলো পিছত আকৌ আহিয়ে থাকিম ওচৰতেয়া হয়।
উম।
তমান নহয় এপা নগাঁৱলৈ হয়।
উম, উম।
যাম আৰু বোলো আৰু ডাঙৰ হ'লে অকণ। এতিয়া ডাঙৰ হৈছে এতিয়া যা'তে। অ'।
খেতি বাতি কি কৰি হৈছে?
খেতি বাতি আমাৰ খেতি কঠীঁয়া পেলাই থৈছ এতিয়া বৰষুণ নাই যে।
অ'।
বৰষুণ নাই মানে ৰুব পৰা নাই।
উম এনে শাক চব্জি?
শাক চবজি আমাৰ ভেন্দি হৈছে।
উম।
তাৰপিছত আকৌ উ জিকা লাগিছে।
উম।
অ', তিয়হ লাগিছে।
উম উম।
ভুল লাগিছে।
সেয়া কি কি সাৰ দিছ, অ' হেৰি কি বুলি কয় সাৰ টো ঘৰুৱা নে, নে কি ন',
আমি একো সাৰ নিদিওঁ আমি এ গোবৰ সাৰ দিছো বেলেগ সাৰ একো দিয়া নাই।
হেয়া গোবৰ সাৰটোৱে ভাল কিনা সাৰ নিদিবি, বঘৰত খোৱা যে গম পালি।
নিদিওঁ আকৌ, মই বেয়া পাওঁ।
অ', কিনাৰ সাৰটো একদম দিব নালাগে এইটো আমাৰ ঘৰুৱা সাৰ ধৰি ল', গোবৰ গোবৰটো এনেকে শুকুৱাই পেলাই ল'বি লৈ পলে সেই গোবৰ সাৰটোকে দিবি, অন্য একো সাৰ চাৰ নিদিবি। কাৰণ ল'ৰা ছোৱালীয়ে খাইচোন,
অ'।
গতিকে কিনা সাৰটো দিবই নালাগে।
নিদওঁ আমাৰ দোকানেই আছেচোন হয় কিন্তু আমি নিদিওঁ হে, হেৰি কৰাই ভাল, গোবৰটো দিয়াই ভাল গম
গোবৰ দিয়াই ভাল
উম ধুনীয়াকে হৈছে ধৰি লোৱা আৰুনো, কি লাগে আৰু ঘৰত খোৱা ইমান লাগিব নালাগে নহয়। কেইটামান কেইটামান লাগি থাকিলেই হ'ল আও, হয়।
উম, উম আকৌ হেৰি কৰিবি এয়া পোক লাগে যে, ফুটছা ফুটচাই যে সেৰা অলপ অলপ ছটিয়াই থাকিবি বেলেগ, একো মানে দৰৱ নিদিবিব এইয় দোকানৰ পৰা কিনি আনি
নিদিো চাই তেতিয়া দিব লাগে
অ চাই চকিয় দিবি ম চাই চতিিয়াই দিবি গুৰিতটোত দিয়াৰ বাহিৰেও মানে ওপৰতটোতো এনেকে ছটিয়াই চতিিয়াই দিবি ওপ মানে পঠ লাগ
অঁ
অক পাতকেইট হাততো এনেকে অলপ অলপ ছটিয়াই দিবি আকৌ গুৰিটোতো দিবি আকৌ গুৰিটো অলপ শৈ দিবি
আহ
তেতিয়া মানে হেৰি লহ পহকে আহিব আৰু পোক চোক নালাগে
কেতিয়াবা আকৌ গুৰিটো ভিতৰত তত মানে পোক একেবাৰে জমা হৈ থাকে পোক বিিলাকে মানে গুৰিটো খাই দিয়ে গম পালি
অ কুটি দিয়া তাৰ পৰাা গছজোপা মৰি যায়
গুৰিাত বাৰু হ'ব দে ন ঠিক আছে ভাত ভাত খা অ হ'ব দেে অ-অ অ অ ভাত খুৱাাম গ হ'বা দে